মই এনে আমিও এনে বহি আছো ধুনু মই
অ
অ পেহী হতে চাহ না খোৱা
অ
ভাতকে খাম আৰু একেবাৰে একেবাৰে ভাতকে খাম আৰু
অ ধুনুুৱে বনাই দিয়া নাই নি চাহ
তাইক নৈ কিমান কৈ থাকিম ভাতে হ'ল ভাতেকে খাম আৰু অকনমান লাহেকে
ভাত ভাত কিহে?
ভুল এটা আছিল আলু হতি কাটি দিলো মই কৰিছো বুলি কব পাৰি আও
ক কি কৰিবি এতিয়া উপায় নাই নহয় দুজন তহঁত দুজনীহে তালে কাইলে কানি কাপোৰ তিয়াই পেলাই ভালকে ধুই পখালি আজৰি কৰি পেলাবি অ
উম এ গেছতহে একো নহয় চাই তাই নাই নহয় কেৰাহী চৌকা এটা অ কি কুকাৰত হে
নহয় চাই থাকিলেও নাথাকিলেও কাইলে সোনকালে তই গা পা ধুই পেলাই চৰো কেৰাহী কেইটা ধুই দিবি তাপা গোটাই দিবি ধুনুয়ে বনাই দিব
অ তিতা গাতে তিতা গাতে চৰো কেৰাহি কেইটা ধুব লাগিব নহলে হেৰি নহয়।
কি অ তিতা গাতে ধুই পেলাবি
তাকেতো পানী এতিং ধালি তেনেকে ধুই পেলাব লাগিব। পে উম পেহী হতে কি কৰিছে?
পেহীয়ে ভাত বনাব লৈছে
পেহা
পেহা এয়া আমি আছো চুতালতে বহি আছো কি কৰিবি
উম ভাত কিহে বনাব?
ভাত মাছ আছে তাৰপিছত ৰঙালাও বাকলি আলুৱে ভাজিব লৈছে
কি মাছ?
এ নদী মাছ
মাছৰ হতে পানী মাছৰ হতি পানী ঢালি ভাত খাবলৈ ভাল হৈছে
অ বিয়া টেষ্টি লাগে
ৰঙালাও বাকলি ভাজ ভাত মাছ ভাজ পানী অলপ ঢালিবি ভাত খা আও
এ তেনেকে খাওঁ আক ইমান ইমান গৰমত ক'ত দালি আঞ্জা বনাই খাবলৈ সময় আছে
সঁচাই ইমান গৰম এতিয়া বতাহকনো মৰা নাই
আমাৰ এইফালেও নাই মৰা আমি পেহা মই চোতালতে বহি আছো চু পেহীয়ে হে ভাত বনাই আছে তাৰ পা কাৰেণ্টোও নাই সন্ধিয়াতে গ'ল পাই কাৰেণ্টটো এতিয়ালকে অহাই নাই
আমাৰ সন্ধিয়া গৈছিল এতিয়া আহিলে বা অ ভাত পানী হ'ল
অ আমাৰ কাইনে নাই
খুৰীয়ে ফোন মাৰিছিল নেকি
খুৰিয়ে কেতিয়া বাও
এতিয়া মোলে মাৰিছিল মই দলিৰ লগত সেইয়ত দলিৰ লগত কথা পাতি থাকোতে নাপা সেই মই কাটি দিলো ফোনটো তাৰপা এতিয়া কৰিলো বিজি
অ মো মোলে এতিয়া তো লগত কথা পাতি থাকোতে এতিয়া জাষ্ট মাৰিছিলে
অ মই ফোনটো কাটি দিলো উম ছোৱালী লৱাহত নাই অহা নি
না অহা না ঘৰতে আছে এই পেহীয়েক ছোৱালীজনী আহিছে খোৱাক ছোৱালীজনী জনী আহিছে
আহঁ
ভাত খাবলৈ মাতিছে আনিবলৈ গৈছিলে আহিছে
কিমান ডাঙৰ
হা
কিমান ডাঙৰ ছোৱালী লোৱা
সৰু সৰু
অ
ক্লাছ থি অ ক্লাছ থি ফৰত পঢ়ি আছে
অহ।
উম তাৰ পৰা তহঁতৰ লৰাহত আহিছে নে
ৰাতিপুৱা আহিছে নিজে না অহা ঘৰতে আছে
অ নাহে নেকি আজিকালি
আহে ইমানকে নাহে অ। আগতে যেনেকে থাকেহি আৰু মই নোৱাৰো যে সেইটো কাৰণে অহা নাই লেটি পেটি হব আৰু মাক মাকৰ লগত পথালে গৈছিল হপাই সিহতৰ বেলেগৰ মাটি ৰুই আছে সিহঁতৰ চোৱা লাগিলে
অ সিহঁতৰ কি ৰুই আছে।
সিহঁতৰ পৰা না বেলেগৰ সলনিলে ৰুই দিছে আৰু সিহঁতৰ চোৱা লাগিলে
অ অ তেহেত বু কা দিলে এদিন ৰুই দিবিগে এবেলা হলো।
উম চাই ল
চাই লও মানে যিয়ে হওক ওচৰতে আছে যেতিয়া মাতলে বুললেকে যেনেকে হলেও সাহস এটা হৈ ছে ন
উম।
এবেলা হ'লেও যাবি
আহ।
মানুহৰ পেটত বেয়া বেয়া ভাৱ থাকিলেও মুখনে ভাল হৈ থাকিব লাগে।
যাব লাগিব ৰ'দ নিদিয়া দিন যাব লাগিব এটা ব হেৰি কৰালে পানীয়ে এদাই হ'বগৈ নেকি শুকাব গেহে যিকেইটা ৰ'দ মাৰিছে এ তিনদিন
কিহৰ চোৱা লাগিলে কোনোবা ঢুকালে।
ক'বাত পিছলা পাৰৰ খুয়েক মৰিলে।
অ অ কিমান দিন হ'ল বা
আজি পাঁচ ছয়দিন মান হ'ল নেকি জানো মই ঘৰলে অহাৰ দিনা তিনদিন হা
আম লেখিয়া নে নে সেই এঘাৰ দিনতে যায়
এঘাৰ দিনত যে
অ টেনচন নাই তেনেহলে
উম হ'লেও ৰ'দ যিকিটা মাৰিছে আৰু মাটি মানুহ
ত সেইফালে আকৌ বৰষুণ এজাক দিলেই আকৌ হেৰি হব নহয়। পানী হব সেই আমাৰ এইফালে হালে পোৱা নাই মানে।
অ দুটা চাইডে বিজুলী মাৰি আছে কেনেকুৱা লাগিছে। মাজত নাই মৰা চাইড লৈ লৈ মাৰি আছে।
আমাৰ এইফালে কালি কেনেকুৱা বিজুলী ঢেকনি কালি কেনেকুৱা বতাহ ধুমুহা আহিছে আকৌ ৰাতি এটা বজাত।
সেই।
অহ।
বিজুলী ঢেকনী আমাৰ ফালে নাই দেখোন গৰম।
উম কাৰ কাৰ তামোল গছ ভাঙিছে চজিনা গছ ভাঙিছে। আমাৰ বত একো নহ'লে বাৰু।
বৰষুণ দিছিল নাই।
বৰষুণ চৰষুণ নাই অকল হেৰি ঘূৰণি ঘূৰা এইটো কি কয় ঘূৰণীয়া বতাহে উম।
অহ ঘুৰণী বতাহ।
কিমান বৌ হেৰি বতাহ মাৰিছে বুলি ভাবিছ যেন গছ এতিয়া ভাঙি ঘৰতে পৰিব।
ভয় লাগে পায় ঢেৰেকণী মাৰিলে।
ঢেৰেকণী মাৰিলেও মোৰ ভয় নাথাকে। আজিকালি আকৌ ঢেৰকণী মাৰিলে মানুহ আহ বাহিৰৰ ঘৰৰ পৰা। বাহিৰলৈ ওলাব নালাগেও।
অহ।
মানুহৰ পৰিস্থিতি যিটো হৈছে।
আজি কালি আজি কালি সেইটোতে অলপ মানুহ মাৰিছে নেকি ঢেৰ-
অ ঢেৰকণী হেৰি চক চক পৰি পৰি ঢেৰ মানুহ মৰিছে আকৌ।
আজি বানৰ ইয়াত মানুহ এটা মৰিছে দামপাৰ চালক এই পাহাৰ যেন মাটি খান্দি থাকে। এতিয়া বানৰ সেইখনত পাহাৰৰ মাটি খান্দি থাকোতে মানে জে চি পি জে চি পি নে মাতি দি আছিল তেতিয়া মানে কিবা এটা হ'ল হ'ব পাৰে নে গাড়ীখনৰ। হেৰি হলে এই মানে এনেকে খুৰডাল যে সেইডাল সোমাই সোমাই মানুহটো মৰি থাকিলে।
অহ।
হয় মানুহৰ আজি কালি কিবা ভৰসাই নাইকিয়া হৈছে।
সঁচাকে অ তাৰ পৰা সন্যখন আমাৰ এইখনত থাকো ছোৱালী এজনী মৰিছে নাইনৰ শ্ৰেনী পানীত পৰি।
অ আৰু পানীত পৰি এইবাৰ আৰু এইবাৰ পানীত পৰি ঢেৰ ল'ৰা ছোৱালী মৰিছে অকমাণি অকমাণি।
অ। সেইদিনাখন ফাইবৰ শ্ৰেণী ল'ৰা এটা মৰিছে ক'ৰবাত কি আছিল নামটো পাহৰি থাকিলো।
অ মই আজি মই আজি ফেচবুক টো খোলোতে দেখিছোঁ। দেখিলোঁ মাকজনী ইমান কান্দিছে। ক্লাছ এইট নে নাইনৰ ল'ৰা নে ছোৱালী জানো সেই পানীত পৰি মৰিলে।
এয়া ফেচবুকত দিয়া নাই বাৰু ছোৱালীজনী নাইন শ্ৰেনী হ'ব ইমান সৰুতে মৰি চুলিত পাক খালে হেনো পানীত হেৰি কৰোঁতে। জেং আছিল সপাই পাক খালে তেনেকে।
ঢেৰ মানুহ খন মৰিছে মৰিছে সেই এনেকুৱা বয়সীয়াল মানুহবোৰ নাই মৰা নহয়। এই অকনি অকনি লৰাবোৰ মৰিছে।
কম কৈ মৰিছে।
ঢেৰ মৰিছে এই বোলে পানীত পৰি মৰিছে এই কিবা এটা হৈছে আকৌ বোলে কিছুমানৰ শুনিছোঁ। এই পথাৰলৈ যাওঁ নে হাল বাবলৈ যাওঁ নে সেই ঢেৰকনী মাৰতেনে মৰিলে।
অ।
এইবাৰ মানুহক খেতি কৰিবলৈ যাবই নোৱাৰিব এনেকে ঢেৰকণী মাৰিবলৈ হ'লে।
ৰ'দতো ওলাই ৰ'দত ওলাব নাই বৰষুণ ৰ'দত ওলাব কাৰণে ভাল ওলাব। পোৱা বোৰ কাৰণে ভাল কিন্তু বৰষুণ দিলে আকৌ ঢেৰকণী। মানে ভয় কৰিব এইবাৰ বহুত মানুহে ভয় কৰিব অকমান বৰষুণজ আহিলে আহিয় লগতে
অ কিমান মানুহ মৰিছে আকৌ জীৱনটোতকে খেতিটো খেতিটো ডাঙৰ নাহয় হা- ভালে বোৱা নাই আমাৰ ইয়াত- পানী নাই গৰু গৰুক হেৰি ঘৰৰ পৰা পানী নি পেলাইাহে খুৱাইছে।
হা আকৌ তহতেৰ ডাঙৰ পেহা ডাঙৰ পেহাাহঁতৰ ৰুইছিল যেন- পানী আছে নাই।
এই সৰু পেহা হঁতে নাই এতিয়া শুকালে চাগে সেইবোৰ চাগে ফাটিলে মাটি
এইবোৰ ধান হ'ব নে
জানো যদি বৰষুণ দিয়া ধান হব কে বন উঠিব।
আহ ইমান আগতিয়াকে পানী চানী ন মানে হেৰি নহয়। ইবমান আগতীয়াকে ৰুলে যেন
সেইখিনি সেইখিনি দ যে মানে ৰ পানী হলে ব নোৱাৰে যেতিয়া। দব নোৱাৰে ঢেৰ পানী হ'লে-
এতিয়া পানী নাই নহয়।
অ পানী সেই অকমান অকমান সৰদ ৰুই দিয়ে
আহ
তাৰপা এতিয়া ন ৰোৱা নেকি আকৌ বৰষুণ দিলেহে ৰৰুব
অ
এ তহেঁতৰ মাটিও ঢেৰ নহ শাওনা মাহো ৰুই থাকিলেও এদাই নহয় ৰোৱনী লগাই যে-
এতিয়া শাওণ নহয় জানো-
এ এতিয়া আহাৰ
আহাৰ তহঁতৰ শাওনাত ৰুব পাৰিব।
আমাৰ শাওনা পোন্ধৰ ষোল্ল তাৰিখ মানৰ পৰাহে ৰুবলে হ'ব-
উম তেতিয়া ঘূৰি ল অ দলংখন ভাল কৰিল নাই।
হেই ন কোৱা।
এইকেইদিন পানী নাই নহয় কৰিবলে ভাল হৈছিলে।
সেইটো আকৌ দ সুটি যে-
ক নকয় নে কিন্তু এয়া কৰিব নোৱাৰে।
দি দে জানো কৰিছে নে না কোৱা সেইটোহে গম নাপাও দেই গম নাপোৱা।
অ এই নহাজাৰ কৰি আছে নহয়।
দেন সেই চিলাপথালৈকে আহিছে দে চিলা পথালৈকে আহিছে আমাৰ এইফালে না আহা কেনেকে আহিব।
তঁৰক সেইফালেও এখন নাই জানো সেইখনত চলি আছে।
এ এখন না চলা এই দুটা তিনিটা ষ্টেশচন চল নো কি কৰিব- আৰু এতিয়া বাৰিষা চিদিন মানুহ ইমান কবলৈ নাযায় নহয়।
মানুহৰ অসুবিধা হৈ গ'ল পায়। দলংখন ভাগি
অ এতিয়া আমাৰ কাৰবাৰ কিবা এটা হোৱাৰ লগে লগে ইয়াৰ পৰা গৈ আকৌ চিলা পঠা পাবগে লাগিব। গাড়ী উঠি গাড় উি আকৌ গাড় পা নাই আমিট্ৰেইন ষ্টেচন প ট্ৰেইনত-
উম আমাৰ বাবা সেইকদিনত যাম যাম কৈ আছি ছিল বাওকে নগলে যোৱা হেতেন ফচিলে হলে
অহ
উম অ হ'ব দে
অ অ হ'ব দে
উম